হেল্ল'ও অ বহুত দিনৰ মূৰত।
অঁ। নাই তোমাৰ মোবাইলতটো নেটৰ প্ৰব্লেম হৈ থাকে। সেইকাৰণে- ফোন কৰিব ধদিল। অঁ। অলপমান দূৰৰ পৰা আগে নেট-
অঁ। এইটোতো প্ৰব্লেম হৈ আছে। কি কৰি আছে?
অ এয়াৰটেলৰ আমাৰ ই টাৱাৰ নাই নহয়। তোমাৰ তোমাৰতো এয়াৰটেলে ন?
অঁহ।
এ সেইকাৰণে টাৱাৰ নাই যি ওচৰত, কিন্তু জিঅ'টো ধুনীয়া আহে।
অঁ। এই খোৱাৰ যোগাৰ বনাই আছোঁ।
অঁ।
এনেকাই সিহঁতে ৰাতিপুৱা আলু বয়েল- কৰি পিঠা বনালো, আলু পৰঠা খাই বোলে আজি। পিঠা বনালো আৰু সেই কাবলী বুটটো যে আছে-
অঁ।
সেইটো ঘুগুনি বনালো।
অ ঠিকে আছে।
আৰু কালিৰে অলপমান গাখীৰ কালি গাখীৰ বহুত ওলাইছে, মানুহ তাত নিনিলে না দুই ঘৰত- দিলো মানে। এই গাখীৰ আছিল তাৰপিছত কেইটামান চাউল আছিল ন জহা চাউল- পায়স, পায়স বনালো ভাল লাগে ন। লুচি, অ অ লুচি- কেইখনৰ লগতে পৰঠাৰ লগতে এই ঘুগুননিটো খাম। আৰু পায়সৰ লগত লুচিটো খাম। সিহঁতে ভাল পায় মিঠা বস্তু খাব। উম। আমাৰ- অঁহ ', ফুৰিব যাম।
অঁহ', - অঁহ', - এই বাচ্ছাবিলাক কত ফুৰিব অলপ নিলে ভাল লাগে।
অঁহ', গৰম বন্ধত যাম। নে আলোচনা চলি আছে দাৰ্জিলিং যাম বুলি? এয়া- ভয়ো লাগে, এতিয়া এনেকুৱা আজিকালি দেখা নাই হেৰি বিলাকে
অ', - অ', - অ', - পাহৰুৱা অঞ্চলত।
এইৰাঙটো। চাওঁ আলোচনা চল চাম নহ'লে শ্বিলং তিলাং ওচৰতে যাম।
অঁহ', - অঁহ, - অঁহ', - অঁহ', -। ঠিকে আছে। ক'ত দূৰৰ মন্দিৰত গৈ পাছা না?
দুৰৰ মন্দিৰত অঁ গৈছোঁ।
অহ', - অহ', - জগন্নাথৰ ন, জগন্নাথৰ এতিয়া- তাৰে আহাৰ মানৰ ৰজাত
অহ', আমি মানে হেৰিত গৈছিলো এই- বিশ্বকৰ্মা পূজা যে ছেপ্টেম্বৰ মাহত গৈছিলো যোৱাবাৰ। যোৱাবাৰ গৈছিলো। জগন্নাথত, মানে বিশ্বকৰ্মা পূজাৰ দিনাখন আমি মানে হেৰি যাওঁতে পাইছো আৰু তাৰপিছত ইমান ভাল লাগিল তাতে।
অঁ ভাল লাগিল।
অঁ।
ভাল লাগিল, তাত জগন্নাথ মন্দিৰটো হেৰি গধূলি সময়ত- এইখন পতকা - উত্তলং কৰে ওপৰত, সেইখিনি সময়ত গোটেইবিলাক মানুহবিলাকে- হেৰি কৰে এই ভ-ভগৱানক ধ্যান কৰে সেইখিনি সময়ত। আৰু পতকাখন যে মানুহজনে উওল্টাকৈ যায়। উল্টাকৈ যাই কিনে উৰাই আৰু এনেকুৱা মাহত- ভগৱানৰ জগন্নাথ বাবাৰ এটা কাউৰীও, শগুনো তাত তাৰ দি নাযায় তাৰমানে সেনেকোৱা। তাৰপিছত আৰু বাবাবিলাকো আছে আৰু খোজ দিয়ে। ধৰা পইচা দিব লাগে যোনে যিমান দিয়ে কিছুমানে- পাঁচশ দিব পাৰে, হাজাৰো দিব পাৰে। দহ হাজাৰৰ দিব পাৰি সেনেকুৱা আৰু ভোক এটা আছে আমি এনেকুৱা ভোক লগাইছিলো। দুপৰীয়াৰ পূজা-পাতল- কৰি বিলাক বহুত ভূবনেশ্বৰ মন্দিৰ ঘূৰি আহিছো, আহি পেলাই তাতে আৰু- পোক দিছে আমাক কলহত। কলহত দিয়ে তাৰ মানে কিমান দহটা মান কলহ একেলগে ভোগ বনায়, মানে ওপৰৰ পৰাই সিজে।
অঁ।
এনেকুৱা, তাৰ পাছত কুপ-চুপ দিলে খাবৰ কাৰণে আমি খালোঁ।
অ' মইও গৈছিলোঁ। আমি ইয়াৰ পৰা ট্ৰেইনত গ'লোঁ।
উমঁ।
মালিগাঁৱৰ পৰা, মালিগাঁৱৰ পৰাই গ'লোঁ ৰাতি উঠিছিলোঁ, ৰাতি এঘাৰটা পঞ্চল্লিছ মানত মানে ট্ৰেইন আহিছিলে আৰু।
উম।
ইয়াৰ পৰা ৰাতিপুৱাই তাৰ পিছদিনাখন- পোৱা নাই, তৰ পিছদিনাখন পালো, ৰাতিপুৱাই পালো। তাৰ পিছত আমিও আৰু মানে তাৰ ওচৰতে থাকে নহয় অটো-চটো বিলাক।
উম।
এই অ অটো বিলাকে এখন বন্দবস্ত কৰি ভাড়াটো আমাক বেছিকে লৈছে প্ৰথম নহয়।
অঁ।
তাৰমানে অটো বিলাকে কি আ' অটো বিলাকে কি তাৰ মানে ওচৰৰে ঠাই কিন্তু আমি অচিনাকি কি মানুহ নাই।
উম।
ঘূৰাই লৈ যাই দূুৰ বুলি কয়।
অঁ, অহ, অ' হয় হয়, মইও গম পাওঁ। ইমান দূৰ লাগে।
অঁ, দূৰ-দূৰ লাগে, কিন্তু তাৰপিছত আমি সেই অটোতে গ'লো। গৈ কিনে আৰু ধৰ মন্দিৰৰ ওচৰতে আমি মানে হোটেল এখন ঠিক কৰিলোঁ, মন্দিৰ টো ওচৰতে মানে মন্দিৰৰ ৰুমৰ পৰা ইমান জগন্নাথৰ হেটোও দেখা পায় ওপৰৰ মণিকোটটো দেখা পায় আৰু তাৰে আৰু উ ব্ৰাক্ষ্মণ এজনে তোমাক আৰু ঠিক কৰি দিলে যে ভাল আছিল মানে হেৰিজন বামুণজন
উম
সেইজননে সিহঁতৰে মানে সে পান্দাবিলাকৰে থাকে এইবিলাক ৰুম অ তাত আৰু আমি আহ ৰুম এটা লোৱাৰ পিছত আৰু আমি অকমান জিৰণি লৈ কিনে আমি ধৰ গধূলি সময়ত আৰু গোটেই কেইটা অলপমান জগন্নাথখন এনেই ফুৰিলো আৰু সেইদিনাখন আমি দৰ্শণ হোৱা নাই
অ
এনেই অলপ ফুৰিছোঁ আৰু ফুৰি আৰু উম ফুৰী চুৰি আহি কিনে আৰু গধূলি সময়ত ৰুমত হুমাইছো আমি তাতে মানে খানাতো খাইছো হোটেলতে তাৰ পৰা বনাইছে অ মানে ধুনীয়া বনাইছে মচলা চচলা আৰু মন্দিৰৰ ওচৰত মানে নিৰামিষ
নিৰামিছ অ তাত যে তিতা কেৰেলা তাৰ বেচনেদি ভাজিলে খাই খাইছা নে অ
বনাই বেছি বয়সীয়া ল'ৰা নহয় আৰু
আহ আহ ইমান সোৱাদ হয়
আৰু
উম উম
অ সেই মানে সেইৰুমত অ ইমান ধুনীয়া এ মানে নে তিতা নালাগেই
নালাগে ঘৰত তিতা কেৰালা খাবই নোৱাৰো
মানে মিহি মিহিকৈ কাটি নিমখত ভিজাই থয় তিতটো গুচি যায় আৰু প টিঙো ঘৰত বনাইছিলো সেনেকে একদিন ভাল লাগিল অ চুজি অলপ গুৰি দিলে অলপ মানে মানে ভাত খিনি ইমান খদ টো নহ হৈছে
গামলা এটাত তাৰমানে বহুত দিয়ে
আ
অ
অ তাৰছত ফোকতো খাইছ না হেল্ল' অ ক
পাতো কিন্তু বহুত দিয়ে দিয়ে বুত খাইছো এছোঁ হেল্ল' অ', খাইছো এইটোতো মই সাগৰত গৰু' সাগৰত গাই মানে গাছ
এহ
শুইপ।
কথাৰত বাজি বাজি আহি আছে। এট
মই মানে নন দখা ল'ব লাগে। তেতিয়া অলপ যিমানে টাইম হয় সিমানে নেটৰ অলপ প্ৰব্লেম হয়্
অঁ। কথাৰ অলপ বাজি বাজি আহি আছে।
আল্প শুনা নাই।
বাইতে বনেইছো দিয়া। সেই নাই মোৰ মোবাইলটো অলপমান বেয়া হৈছে তাৰমানে ওপৰৰ কভাৰ টো ওপৰৰ হেৰি হেৰিখন খোলি গৈছে। ইহঁতে খেলি থাকে নহয় কিন মতে হেৰি কৰে অলপ মোবাইলটোও বেয়া হৈছে ভাল।
অঁ।
হেই ৰখ। ত তুমি চাহ খালা?
কিয় দিয়া মোবাইল বিলাক বস্তুতো ভাল ন সৰু চৰু থাকে। ৰাতিপুৱা উঠি অলপ গৰম।
অ মই খোৱাই নাই বনাইছো বনাইছোয়ে জান জানাই। এৰা বাৰু বনাইছো বনা বনালো বনাই পেলাই এতিয়া মই চাকি দিম চাকি তাকি কি দি হে মই খামত দেৰি হ'ব এ বনোৱাটোতো সোনকালে বনাব লাগে। সিহঁতে খাই ন' সোনকালে, মই নো চাকি চাকি দিম। তুমি ফোন কৰিলা কাৰণে মই ই গেলো। চাকিটো দিম চাকি চাকি দিম। পেলাই আৰ ধুনীয়াকৈ অলপ গৰম পানী পি খাম। খাই প মই খা ঘৰৰ পৰা মই ৰাতিপুৱা পানী খাব নোৱাৰো বেছি।
নাই ৰাতিপুৱা পানীটো খাব লাগে ৰাতিপুৱা গৰম মানে ৰাতি ধৰ বেয়া হেৰিবিলাক,,,
অঁ খাওঁ এক গিলাচ খাওঁ।
ইিজদি মই প্ৰেফাৰ কৰি লৈ যায় আৰু।
উমঁ। আমাৰ যে আৰু দাদা এটা। মানে মোটামুটি ৰাতিপুৱা দুই লিটাৰ পানী খায় গৰম পানীয়ে।
ভালহে।
দুই লিটাৰ কেটলি আছে যে ডাঙৰ কেটলি। কেলি অ ডাঙৰ কেটলিে উতাল আহা পানীটো। ঠাণ্ডা কৰি পেলাই খায়।
অঁ, ওম
তেৰিকা
উমঁ খাব লাগেই।
অঁহ। এক্ এক্সাৰচাইজ কৰে খোজ কাঢ়িব যায় ঘৰতে। যাক যে অনোলাগ গিলামে অঁ বিলমে অ অ অ সজা উমঁ ময়ো কৰিছিলো কেইদিনমান। সময় নাপাওঁযে আমি আৰু গৃহ মানুহ বা চোন সময় নাপাওঁ ইমান।
অ ল'ৰা ছোৱালী থাকিলে সিহঁতৰ লগতে লাগি থাকব লাগে না।
পুৱা উঠি ঘৰৰ কাম খিনি কৰি চোন খোৱা বস্তুৱে বনাব লগা হ'ল। এ নিজে নাখালেও বনাই থব লাগিল। এনে গৰু আছে ছাগলী আছে এইবিলাকক শুচ্ছা কত আৰু ৰেষ্ট চেষ্ট কৰা যায়। এইবিলাকে এক্সাৰচাইজ কৰা হয় দিয়া, গৰু গাখীৰ টানিলে হাতখনৰে এক্সাৰচাইজ হ'ল। পথাৰত দিব গ'লো সেইয়াও এটা এক্সাৰচাইজ হল সেনেকুৱাই।
অ' সেইবিলাকেই অ', সেইবিলাকেই, ভালেই লাগে সেইবিলাকৰ লগত। থাকি লাগি থাকিলে টাইমটো পাৰ হৈ যায়।
নাপাইয়া মোৰ ম নাপামে।
ঠিকে আছে, এইবিলাকৰ পৰা অলপমান পইচাও আহে।
গাখীৰ বিক্ৰী কৰি দুই পইচা পাওঁ ছাগল তাগল মানে বিক্ৰী কৰিলে দুই পইচা পাওঁ, কেতিয়াবা আৰু গৰুও বি ক্ৰি কৰি দিয়া পোৱালী বেছি হৈ যোৱাৰ পিছত, ডাঙৰ হ'লে। তেনেকৈ সেনেকৈ দুটামান পইচা পাই ঘৰখন চলাই আছো আৰু।
অঁ অঁ ঠিকেই আছে, এনেকে চলি থাকিব লাগব আৰু কি হ'ল উপায়টো নাই না।
নাই নহয়।
তাৰপিছত আৰু ঘৰৰে ধৰাচোন পাণ চান আছে সেইবিলাকো লাগিলে দিওঁ।
অঁ। ঠিকে আছে।
অ সেইবিলাকে কৰো আৰু, তোমালোকৰ একো নাই গছত?
হা?
তোমালোকৰ গছত একো নাই? একো লগোৱা
আছে আমাৰতো বহুত গছ আছে আহ আম কঠল বহুত গছ আছে।
অঁ আৰু শস্য লগোৱা নাই?
শস্যও আছে লগাই কঁঠল আছে গছত আছে দু কিন্তু আমাৰ কঁঠাল বিলাক ইয়া সোৱাদটো নোহোৱা হৈছে। মিঠাটো একদম নাই, আমি মানে গুটিটো ওলাই পিঠা খিনি পেলাই দিওঁ।
তোমালোকৰ এটা সেইফালে বিৰাট সোৱাদ আছিল না খাইছিলো। আগতেচোন বহুত সোৱাদ আছিল।
অ এতিয়া নাই ভালে নালাগে আমি খোৱাই নাই।
অহ।
এক কৰ দুই ক খাওঁ তাৰপিছত আৰু পেলাই দিওঁ।
অ মই বাইদেউ হঁতৰ ঘৰত অ মই বাইদেউ হঁতৰ ঘৰত আহিছিলো। আহোঁতে ভিনদেউ কঁঠাল আনিছিলে ইমান সোৱাদ গৰমত নাখ নাখাওঁ বুলি ভাবিও খাইছো ইমান মানে মিঠা!
অঁ অঁ মিঠা হলে ভাল লাগে খাবৰ কাৰণে। উম তোৰ কঁঠালটো মানে দেখাত তেনে ভাল কিন্তু